ক'ৰ পৰা ক'লে? অ শুনি আছো শুনি আছো ককচোন।
হয় আপোনাৰ
হেল্ল' অ কওকচোন ক'ৰ পৰা কৈ আছিলে।
আপোনাৰ ফাৰ্নিচাৰ দোকান আছে নেকি বাৰু?
মোৰ তোমাৰ হয় ফাৰ্চাৰ মানে দোকান নাই, মোৰ ফাৰ্চাৰ ফেক্টৰী আছিলে। কোৱাচোন কিবা লাগিছিল নেকি?
হয় বস্তু অলপ লাগিছিলে।
অ তুমি ক'ৰ পৰা ক'লা?
মই তেজপুৰৰ পৰা কৈছোঁ।
তেজপুৰৰ পৰা ন'? অ মানে শোণিতপুৰৰে তুমি?
হয়।
অ এনে কি কি লাগিছিলে তোমাক?
মোৰ বিচনা এখন আৰু ডাইনিং, চোফাৰ ছেট, আৰু ড্ৰেচিংখন এনেকে কেবাটাও বস্তু লাগিছিলে।
অ হয় নেকি?
হয়।
উম এনে তোমাৰ এনে কি কিমানযোৰ কিমানযোৰ লাগিব? মানে ডাৰ্নিং কেনেকা কেনেকা মানে অল অলপ বুজাই দিয়া হ'লে ভাল পালোহেতেন মই।
হয় বেছি নালাগে মানে মানে, অ পৰিয়ালৰ বিয়া এখনৰ কাৰণে লাগে।
অ মানে বিয়া চেট লাগে ন তোমাক?
হয়।
অ এনেই তোমাৰ এনেই আমাৰ দামবিলাক জানা নহয় কিমান ন কিমান কিবা কি কি
দাম বিষয়ৰ মানে দামৰ বিষয়ে সুধিব কাৰণে মই ফোন কৰিছিলো। আপুনি ক'বচোন কিমান বিচন এখন
অ ইয়াত তোমাৰ এনে তুমি তোমাৰ এনে বাজাটো কিমান হয় বাৰু ক'ব পাৰিবা নেকি?
বাজেটো চাৰি-পাঁচ লাখ মানৰ ভিতৰত। মানে গোটেইখিনি বস্তু আৰু তাত থাকিব।
মানে বিছনা পাতিৰ পৰা শহৰ মানে শহৰখিনি বৈ গোটেইখিনি বস্তু আৰু ন?
বিচনাখন লাগিব আৰু, ড্ৰেচিং খন, আৰু ডাইনিং টেবুল, চোফাৰ ছেট।
অ হয় নে এনে তোমাৰ চুফা আৰু এই ছুফাৰ চেট কেনেকুৱা লাগিব, তোমাক-তোমাৰ-তোমাৰ মতে? ক-কোৱা পৰা নাই ভাল হ'ল তেনেহলে মোক।
চু চুফাৰ চেট নতুন ডিজাইনৰ হ'লে হ'ল, কাঠৰ লাগিব মানে ওপৰতটো খালি হেৰি থাকিব কাপোৰ থাকিব।
অ আমাৰ তোমাৰ এনেকা ই টাইপ ই টাইপৰ আছে তোমাৰ আৰু এল টাইপৰ আছে।
হয় মোক এল টাইপৰ লাগিছিলে।
অ এল টাইপৰ, একজনিয়াৰ লাগিছিল ন মানে জইন লাগিছিলে এবাৰ ন।
হয়।
এক্সট্ৰা তোমাৰ আৰু দিম নে? তোমাক লগত মানে আমি এক্সট্ৰা আৰু দুখন মানে চকী নিচিনা বুলি ক'ব নোৱাৰি বাৰু, সেইটো চুফাৰ লগা বুলি কয়।
হয় হয় লাগিব, সেইখিনিও লাগিব।
এইখিনিও লাগিব ন'?
হয়।
হম এতিয়া তোমাৰ উম কোৱাচো কাঠ তোমাৰ চেগুন কাঠৰে আমাৰ হয় কাম অ এ তোমাৰ এতিয়া তোমাৰ এতিয়া কি কি কাম কৰা বা তুমি
হয় বি অ বেলেগ কামৰ কাৰণে মানে সেইখিনি লাগিব ড্ৰেচিংখন আৰু ডাইনিং টেবুল চোফাৰ ছেট আৰু আৰু সৰু বিচনা এখনো লাগিব বাৰু ডাঙৰ বিচনাখনৰ লগতে।
অ' হয় নেকি?
হয়।
অ এই তোমাৰ হেৰি কেনে- বা এতিয়া তোমাৰ ক'ত গ'ল উম তোমাৰ এনেকে ধৰি লোৱা আ বিচনা তোমাৰ আমাৰ দুজনীয়া আছে চাৰিজনীয়া আছে কি কি আছে মানে কেনেকোৱা লাগিব তোমাক?
চাৰিজনীয়া বিচনী এখন লাগিব
চাৰিদিনীয়া ন অ ঠিকে আছে তেতিয়াহ'লে এনে কিমান ফুটীয়া লাগিব তোমাক ক'ব ক'ব পাৰিবা কব পৰা হ'লে ভাল হ'লহতেন
কিমান ফুটৰ
মানে তোমাৰ থাকে ন বিচনাবিলাক সাত ফুট ন ফুট দহ ফুট
ছিক্স বাই হয়, হেল্ল ছয় বাই সাত ফুটৰ এখন হ'লে হ'ব
ছয় বা সাত ফুটৰ ছুটি নহ'ব জানো? তোমাৰ বেছি অলপ ডাঙৰ লোৱা তেতিয়া তোমাৰ দামটোতো একেই থাকিব অলপ মানে অলপহে বাঢ়িব দহ হাজাৰ বিশ হাজাৰৰ। হেৰি গেপ থা থাকিব অলপ ভাল এখন লোৱা যদি একেবাৰে ল'ম বুলি ভাবিছা
হয় কবচোন বাৰু উম কেনেকোৱা আছে বাৰু।
মোৰ তোমাৰ ন ন ফুটীয়া আছে সেইটো তোমাৰ ভাল হয়
অ'
অ তে তোমাৰ এতিয়া হেৰি কেনেকোৱা এনেকা সেয়া তোমাক ৰং কেনেকোৱা ৰঙৰ দিম বিচনা আপোনাক
অ ৰং বুলি সেনেকোৱা নহয় কাঠটোৰ যেনেকোৱা ৰং থাকে সেইটো হ'লেই হ'ব বাৰু, খালি ওপৰত ভালকে হেৰি খিনি কৰি দিলেই হ'ল।
একে মানে কাপ কাপোৰৰ তোমাৰ ৰং দিওঁ ন' তাত মানে তোমাৰ কাপোৰৰ এটা লেয়াৰ মাৰো কাঠৰ ওপৰত। ডিজাইনৰ কাৰণে সেইটো সেইকাৰণে শুধিলো আৰু সেইকাৰণে সুধিলো আপোনাক
অ' সেইটো মেৰুন কালাৰ হলে হ'ব।
হ'ব ন। এনেই এনেই চুফাৰ চুফাৰটো চুফাৰ চেটটো কেনেকা লাগিব কি কালাৰ ৰঙৰ লাগিব
পাৰ্থ নাই অ চোফাৰ চেটটো ব্লু কালাৰ হলে হ'ব
ব্লু কালাৰ ন নীলা নীলা হ'লেই হ'ব ন
হয় হয়।
ঠিকে আছে তেতিয়াহলে বাৰু হেৰি আপোনাৰ এনেই এনেকোৱা- গোটেই আপোনাৰ যদি বিয়া এখনত গোটেইখিনি বস্তু দিব লগা হয় এনেই আপোনাৰ বিয়া চাগই হুই গ'ল চাগে নে হোৱা নাই বিয়া?
বিয়া হোৱা নাই হবহে সেইকাৰণে কথা পাতিছো বিছনাখনৰ এনে কিমান মান লব চিংগুল?
বিছনাখনত তোমাৰ হেৰি মান ল'ম তোমাৰ আশী নব নব্বৈ মান নব্বৈ মানত আহি যাব।
হয় আৰু চুফাৰ চেটযোৰত?
চুফা চুফাৰ ছেট দামী হ'ব তোমাৰ তোমাক যোনটো লাগে সেইটো অলপ দামী আছে। তোমাৰ তুমি কলা নহয় এল চাইজৰ লাগে বুলি। সেইটো তোমাৰ মানে অলপ দামী আছে সেইকাৰণে।
অ' ঠিকে আছে বাৰু আমি চেগুন কাঠৰে হ'ব এইটো?
পঞ্চাছ বা পাঁচ-পাঁচ পোন্ধৰ মানৰ হৈ যাব অঁ হৈ যাব।
ঠিক আছে আৰু ড্ৰেচিংখনত?
ড্ৰেচিংখন তোমাৰহে বেছি নহয় তোমাৰ ন হাজাৰমানত আহি যাব। ভাল আৰু বস্তুখিনি ভাল বস্তু পথাই থৈছোঁ
হয় আৰু-আৰু ডাইনিংখন মোৰ ছজনীয়া লাগিব।
ছয়জনীয়া ন?
হয়।
অ-অ অকল তোমাক ডাইনিং-ডাইনিংখন লাগিব নে-নে চকী
চকীখিনিও লাগিব। চকীখিনিও লাগিব বাৰু। চকী গোটেইখিনি কাঠৰে বনাম তলত আপুনি পনচটো লগাই দিব।
উম-উম-উম, ঠিকে আছে তেতিয়াহলে বাৰু। মানে তোমাৰ হেৰি ঘৰতে তোমাৰ মানে আমি বনাও সেনেকে যদি চোৱা তোমাৰ টেবুল ফে ডাইনিং টেবুলখন যদি ঘৰতে বনোৱা তেতিয়া ভাল হ'ব চাই থাকিব পাৰিবা তুমি আৰু মানুহ দিয়া হয় মানে
হয়। তেনেহ'লে ঠিকে আছে এনেই হাজিৰাবোৰ কেনেকে লয় যদি আমি হাজিৰা চিচতেমত ঘৰত লগাওঁ?
তুমি হাজিৰা লগাবা? নহয় আমাৰ তুমি যে যোনটো পইচা দিবা সেইটোতে মানে হাজাৰটো কাট খাই যায়। সেইকাৰণে তোমাক
হয়, হয়-হয়!
যে তুমি আকৌ নিজে লগাব নালাগে আৰু। তেতিয়া
হয়।
উম। তোমাৰ এতিয়া হাজিৰাটো এতিয়াটো নিজে লগালে তোমাৰ আকৌ খৰচতো বাহি যাব নহয়। সিহঁতে তোমাৰ এনেকাটো নহয় তোমাৰ চাৰিশ টকা, পাচশ টকা ল'ব সিহঁতেনো হাজাৰ টকাৰ ওপৰতে ল'ব নোৱাৰ এইদিনত তোমাৰ কাৰণ-কাৰণ কামবিলাক ভালকৈ আমাৰ মানে মই মানে তোমাৰ টিম এটা আছে ন সেই টিমটো যাই চবলৈকে মানে তিনিটা-চাৰিটামান টিম আছে।
এনেই চেগুন কাঠতকে কিবা বেলেগ কাঠ আছে নেকি?
বেলেগ কাঠ গমাই দিব পাৰা তুমি।
হয়!
গমাৰি দিব পাৰা, গমাৰি ভাল হয় তোমাৰ। উম বেছি বছৰ যায় উম! চেগুন। ফাৰ্নিচাৰৰ কাৰণে চেগুনটো ভাল। আমি ফাৰ্নিচাৰটো বেছিভাগ চেগুনেই দিওঁ যদি বা তোমাৰ বেলেগ বিচাৰে তেতিয়া আমি বনাওঁ সেইটো বেলেগ হেৰি থাক থাকে ন তোমাৰ সেইবিলাক দিওঁ আৰু এ তুমি এতিয়া কেনেকোৱা লাগিব তোমাক এতিয়া তুমিহে জানিবা। মোক মই তুমি এটা কৰিবা তোমাৰ মোৰ হোৱাটছএপৰ নম্বৰটো দিম। সেইটো নম্বৰত তুমি গোটেই খিনি গোটেইখিনি মানে বস্তু চমুকৈ লিখি তোমাক মই গোটেইখিনি বুজাই দিম দিয়া আৰু তুমিও মোক কিবা থাকিলে তেতিয়া তাত সুধিবা। আৰু এনেই তোমাৰ এনেই বা ঘৰৰ পেণ্ডেল-চেন্দেল ঠিক কৰিছা নেকি?
হয়, পেণ্ডেলটো ঠিক কৰা হোৱা নাই বাৰু। আমি এনেই জনৰ লগত কথা পাতিছিলোঁ।
মানে মোৰ পেণ্টেল-চেটেল সে আছে মানে মোৰ। যদি দিব পৰা যদি মোৰ পৰা লোৱ এতিয়া মই তোমাক এইখিনিৰ লগতে তোমাক মানে অলপ মই ডিছকাউণ্ট দিব পাৰিম তেতিয়া।
হয়।
জুুবুলি খিনি মকাই লোৱা তুমি সেইকাৰণে কলো তোমাক।
আৰু মানে অকল এইখিনি বস্তুৱয়ে নহয় মোক হেৰি গডেজটো আৰু চকেজটো লাগি
গদ্ৰেজটো, গদ্রেজ তোমাৰ গডেজ কোম্পানীৰ পৰাই মোৰ লগত ভাল মানে সেইবিলাক কোম্পানীয়ে মোৰ বস্তু আছে দোকান বেলেগ বেলেগ বেলেগ জেগাত আছে বাৰু। তাৰপৰা আনি দিওঁ বস্তুবিলাক আমি। অ আনিব লাগিব ন। তোমাক কি কালাৰ কি ৰঙৰ লাগিব এনেই তোমাক? কি কি ৰঙৰ লাগিব এনে তোমাক?
মেৰুন কালাৰে লাগিব।
অ চব মেহন কালাৰেই ল'বা মানে তুমি।
হয়।
অ অলপ বেলেগ লোৱা হ'লে ভাল আছে গুতেইখিনি এককে হ'লে মানে ভাল নাহে নহয় আজিকালি।
নহয় নহয় অ মানে গদ্ৰেজটো আৰু চকেজটো মই মেৰুণ কালাৰ বিচাৰিছোঁ আৰু চুক অ আৰু চোফা চেটটো ব্লু কালাৰ।
অ ঠিকে আছে তেতিয়াহ'লে বাৰু। মোক এনে তুমি হেৰি কোৱাচোন কোৱা।
বিচনাখনত মানে কাপোৰ লগাব নালাগে অকল কাঠৰ কাঠৰ হ'লে হ'ল।
আৰু তোমাৰ এইট যোনটো যে শুৱা যোনটো মুৰ্দি শুৱে সেইখিনিৰ ওপৰত অ মই অলপ তোমাৰ আমি মানে ডিজাইন-ডিজাইন হেৰিবিলাক কৰো, দি দি সে-সেইটো কৰোঁ তেতিয়া ভাল হ'ব তাৰপা আপুনি তোমাৰ দেখিবলৈ বিছনা খন, কাঠৰে থাকিব আমি একো নিদো বেলেগ বস্ত।
হয় আৰু বিছনাখনৰ ছাইডত ছাইড টেবুল দুখন।
উম হ'ব-হ'ব-হ'ব।
সেইখিনি আপুনি গোটেইখিনি কমতে অলপ হেৰি কৰি দিব মিলাই দিব আৰু।
অ হ'ব তোমাক মই তোমাক দছ শতাংশ ৰেহাই দিম বাৰু তোমাক গোটেইখিনি বস্তুতে, চব বস্তুতে।
হয় আৰু পেন-পেণ্ডেলৰ কথা কৈছিলে আপুনি পেণ্ডেল এনে আমাৰ পেণ্ডেলটো ডাঙৰে হ'ব মানে।
ডাঙৰ হ'ব ন? মানে তোমাৰ ভাল কয়ে পাতিবা বিয়াখন মানে?
হয় হয়।
অ এনেই পেণ্ডেল আমাৰ দিয়া হয়, আমাৰ পেণ্ডেলৰ মোৰ মানে কাম আছে, মোৰ মানে ভাইটি চায় হেইটো মোৰে কামমানে ভাইটি দি থোৱা আছে মই সময় মিলাব নোৱাৰো কাৰণে।
হয়।
আপনি যদি তুমি যদি তুমি ক আমাৰ আমাৰ লগত যদি কণ্টেক কৰিব বিচাৰা পেণ্ডেলৰ কাৰণে তেতি কৰিব পাৰিবা।
হয় নিশ্চয়। পেণ্ডেলটো আৰু আপুনি খিনি মানে কেটাৰিং-চেটাৰিং এইবোৰো পোৱা যায় নেকি? সুবিধা খিনি?
টেংকটো এনেকৈ টেংকটো মানে মই মই ৰাখোঁ কিন্তু মানে মই চব চব বস্তু নাৰাখোঁ মানে, মোৰ মানে পিছত দিগদাৰ হৈ যায় যে পচা-পইচাৰ হেৰিত। খেলি-মেলি হৈ যায় মানে। আৰু কেটাৰিং তোমাৰ এটা পইচা দিব নাও চবকে পইচা দিব লাগিব ন এটা। দহটা-বাৰটা পোৱালী লাগিব, সেইখিনি মানে অলপ খেল-মেলি হৈ যায়। সেইটো কাম মই লোৱা নাই এতিয়া লৈকে বাৰু। অ মিলাই দিব পাৰিম কিন্তু দে তোমাক, মিলাই দিব পাৰিম।
হয় কণ্টেক্ট কৰি দিব যদি আপোনাৰ কোনোবা চিনাকি আছে নম্বৰ দিব মোক মই কথা পাতি ল'ম।
উ, উ, হব।
আৰু পেণ্ডেলটোৰ এনে কি ৰঙৰ থাকিব বাৰু?
তোমাক এতিয়া কেনেকা ৰংৰ লাগে বা কাপোৰ বিলাক তোমাৰ এটা এটা কাপোৰ দিলে নহব ন? বা বিভিন্ন ধৰণৰ কাপোৰ থাকে তাত ৰঙা নীলা এইবিলাক হালধীয়া বগা চিলভাৰ এইবিলাক বিলাক চব থাকে ন?
মই বগাটো আৰু নীলাটো যদি লওঁ কিমান মান হ'ব কেনেকুৱা কিমান মানত এনে যায় বাৰু?
তোমা আমা পেণ্ডেল ষ্টাৰ্ট হয় তোমাৰ ষাঠি হাজাৰ টাক পাই। তোমাৰ এতিয়া কোনটো লগ পাবা ষাঠি হাজাৰ পৰা এতিয়া তোমাৰ এঘাৰ এঘাৰলৈকে যায়।
হয়।
তুমি এতিয়া কোনটো লগোৱা বা তোমাৰ লগত কথা এতিয়া
হয় সেইটো মই চাব লাগিব আপোনালোকে হোৱাটছ আপ নম্বৰত মই মেজ কৰিম তেতিয়া আপোনালোকে, ফটো দিব আগৰ বিয়া পেণ্ডডৰ।
উ, উ, উ, হ'ব হ'ব।
আৰু এইটো কাঠৰ কথাটো এইটো ফাৰ্নিচাৰ খিনি বনাব কিমান দিনৰ আগত দিব লাগিব
কিমান মানে তুমি এতিয়া তুমি যদি অৰ্ডাৰ দি দিয়া মোৰ তোমাক এ তা ভিতৰত উলিয়াই দিম গোটেইখিনি গোটেইখিনি নোৱাৰিলে তোমা আধাখিনি উলিয়াই দিম তেতিয়া তুমি তো পিছতেই নিবা ন পেণ্ডেলখিনি! বিয়ালৈকে বিয়ালৈকে গোটেই খিনি হৈ যাব গৈ।
হয় যদি, আমি বস্তুখিনি চাবলৈ যাওঁ কোন জেগাত যাব লাগিব আপোনালোকৰ দোকানখন ক'ত আছে!
অঁ আমাক, তোমাৰ চোণপুৰতে আছে
হয়
তুমাক মই লোকেশ্যন দিম আৰু এইটো
হয়, লোকেশচনটো দি দিব মই তেতিয়া গৈ মই নিজে চাই আহিব পাৰিম।
উ, উ, হ'ব হ'ব।
ঠিকে আছে।
উম উম সেই তোমাৰ এতিয়া হেৰি এনেই পঢ়া সহা কিবা কৰি আছানে নে একো কৰা নাই।
হয় মই হায়াৰ ছেকেণ্ডেৰী পঢ়ি পঢ়ি আছো। আৰু মোৰ মানে পৰিয়ালতে মোৰ জেঠাই ছোৱালীজনীৰ বিয়া তাই মোক সুধিলে কোনবা চিনাকি আছে নেকি আপোনাৰ নম্বৰটো পালো সেই কাৰণে আপোন ফোন কৰিলো
অ মোৰ বেনাচেনা মাৰি থ তাকে তাপাই পেলাই চাগ মানে ন
হয় হয়
অ ঠিকে আছে তেতিয়াহলে হ এনেই তোমাৰ এনেকা হেৰি কেনেকা তোমাৰ ধৰি লোৱা তোমাৰ ঘৰৰ ফালে ইমান ডাঙৰ পণ্ট নাই চাগ নে আমাৰোকে লগাব ত ভাবিছা ন
নহয় মই আপোনাৰ লগত কথা পাতোতে ফাৰ্ণিচাৰখিনি পাইছোঁ আৰু গোটেইখিনি বস্তু এজেগাত পালে ভাল আৰু হয় ঠিকে আছে
উম উম হব দিয়া ৰাখিছোঁ ন আমি